হেল্ল' অ্ কি কৰি আছা?
এ' বহি আছো। ভাব প খা। খালো।
উম', দিনত খুলে?
হ।
ইহঁত খুলে? পোৱালি ইহাত!
হয়। খুলে। হোৱা নাই আৰু হয় ন পৰি আছেছে।
তাল কি? পঞ্চায়তৰ ঘৰ লোৱা? কেতিয়া? পৰহিলিলৈ হে নেকি? অ' অ মই তেতিয়া পোন কালিলে বুলি কোৱাৰ ন না শুনিলো মই।
অ', কি কৰিৈছে?
এ মই ভাত বাহিব লৈছো।
অ।
ভাত বাহো বোলো ভাত খোৱাই নাই মানে? এয়া, দালি মাছ। খাই, তাৰপিছত ডিমৰ তৰকাৰী আছে। উম। ভিনদেউ নাই? ভিনদেউ আজি প্ৰগ্ৰাম আছে গ'ল? দিনতে গ'ল। তেমা তেলেকি সু গুৱাহাটীত দু খন আছে আজি। তিলিকি এই মাত্ৰ শুইছে। উম, দুখন আছে। তিলিকি এই মাত্ৰ শুইছে। হোৱা কাৰণে মই বোলো ভাতকেইটা বাঢ়ো। বাঢ়ি পেলে খাওঁ।
উম। আমাৰ ইয়াত, দালি ৰঙালাও ভাজি এইবিলাকে।
আহ, এতিয়া বতৰ কেনেকুৱা?
বতৰ মানে, ৰ'দেই।। দিন ৰাতি গৰম।
অ, গৰম ইয়াতো। আজিতো বহুতেই গৰম পৰিছে, উম আজ।। বহুতেই গৰম পৰিছে। গৰমটো বেছি পৰিলে অশান্তি।। লাগিে বেছি গৰম পৰিলে? গা বিলাকো বেয়া লাগে। উ, উম।
উম,
হেল্ল' তাকে তাৰপিছতে। এই, এতিয়াতো হেৰি নাই ন, পোৱালী বিলাক নাই আহ কেতিয়া দিব পোৱালি আকৌ?
এক তাৰিখে আছে এতিয়া কি হয়।
আহ ঠিকে আছে বাৰু দিয়া। এ কিমান মান দিব বাৰো এইবাৰ?
নাই এই বাৰ কমাই ল'ব লাগিব।
অহ, অ বেছিকে ললে কষ্ট হব ন?
বেছিকে ল'লে, গৰম যে।। জেগা টোকোৰা কম হৈ যায় আৰু। একদম গৰমত থাকে।
অ গৰম।। লাগে অ। সিহঁতৰো গৰম লাগে নহয় আহ এ দিয়া। উম হেৰিবিলাক এইবিলাক এইবিলাক।। যে মানুহে যে এই ঘৰত।। তাতে দি থৈ যাবহি।
অ', দিছে চাগে অ',।
অ', সেটোহলে ভাল আকৌ নিবলৈও ঘৰৰ পৰাই নিয়েহি।
ঘৰৰ পা নিয় অ-অ-অ।
এই হেৰি যে এইবাৰ পোৱালী বিলাকৰ হেৰিটো কিমান আছিলে সংখ্যাটো?
এইবাৰ হেৰি আছিলে আপোনাৰ এ', চাৰে তেৰশ।
অ', চাৰে তেৰশ।
উম।
কষ্টও হয় উপায় নাই কি কৰিবা।
উপায় ন। এ', এইবাৰ বহুত এইবাৰ ধেৰ কথা। কা হল-হল কি?
অ', গম পাইছো তাকে হয় দিয়া উপায় নাই কি কৰিবা সদায় একে নাথাকে নহয়। সদায় একে নাথাকে নহয় কেতিয়াবা আগুৱাই কেতিয়াবা কৈছো উ।
অ', মই নিজে ক'ব নোৱাৰিলো।
অ', কিমান মান হ'লগৈ ওৱেট গৈ পেলাই?
এ--আপোনাৰ দুই কেজি।
অ-অ। অ দে। তোল কিমান হ'লগে?
আপোনাৰ পঁচিশশ কিমান হৈছিলে।
অ' উম উম ঠিকে আছে হব দে। কে এতি হ'ল কি খেল চাই আছা মানে?
খেল চাই আছিলো অ',।
অ', খেল শেষ? পোৱাই নাই ন?
এল আছে অলপ দিন।
অ', মই। ভিনদৈ চাই থাকে নহয়। দীপক দাও আহে। চাবলৈ দি। পগ্ৰেম ভিৱদৈ চাই থাকে। ত আকৈ ভিনদৈ নাথাকিলে আকৈ দীপক দাই চ। চাবলৈ যাম। তাৰপিছত এইদিন দেখোন অহা নাই অ অকলে চাই থাকিবলৈ তান পায় আমাৰ এইও টিলিকিও একে বৰ উৎপাত কৰা থাকে নহয় বৰ্তাকৰ মূৰে চুৰে উঠি। তাৰপিছতে এই তমি কালজি ভিন্ন্দো নাই হেয়া। আজিও নাই। কালিলৈও নাহিব। পৰহিলৈ চাগে নাথাকে যদি পৰহিলৈ আহিব। সেয়া কাইলে গৈ সেয়ে গানৰ কম্পিটিচনো আছে। তালৈ যাব লাগিব। হম, সেই গেদাবৰিৰ। সেইয়া। আৰু
অ', সেয়ে আৰু।
অ, অহ।
প্ৰগ্ৰেম আকৌ ভিনদেউৰ কেতিয়া আছে?
ভিনদেউৰ কাইলৈ আছে কাইলৈ আছ আকৌ তোমালোকৰ ফালে আছে। তেৰ তাৰিখৰ পিছৰ পৰা চব তোমালোকৰ ফালে আছে। মাকুম চাকুম মাকুম আছে পৰ পোন্ধৰ তাৰিখে মাকুমত আছে হব'লা ষোল্ল তাৰিখ।। সেই দিনা মাকুমত আছে।।
অ।
তাৰপিছতে আকৌ হেৰি এইটো বুলি কয়।। আৰু তাৰ আগৰ কেইদিন ক'ত কৈ সেইফালে অ তাৰ আগতে সেই ফালে আছে। তোমালোকৰ ফালে যাব বুলি কৈছো নহয়। পাঁচটা নে ছয়টা প্ৰগ্ৰাম সেইফালে আছে কোৱা শুনিছো ন মই। মই এনে ভালকে।। সিমান নাজানো বাৰু কিন্তু সেই।। ইফালে কোৱা শুনিছো, ষোল্ল তাৰিখে আছে বুলি গম পাওঁ মাকুমত। হেইয়া। প মানে আৰুে ক'ত ক'ত আছে ডেট।। বিলাক নাজানো ভালকে উম।। উম
ফাষ্টত বেছি নাথাকে?
ফাৰ্ষ্টত এনে থাকে ইলেকচনৰ কাৰণে।। এইবাৰ অকমান খেলি মেলি হৈছে যে, উম, সেইটো কাৰণে, ইলেকচনৰ কাৰণে খেলি মেলি হৈছে। দে না অকণ এনে থাকে কিমা তাৰ পৰাহে অকমান খেলি মেলি হৈছে এইবা উম। এনেই ধৰা, ইয়াত নগাঁৱত কৰিলে, অকমান কষ্টটো বেছি হয়। তাত কৰিলে গছ অকমান কমে। তাত ধৰা, আমাৰ ইয়াত নগাঁওত গোটেই ৰা পালৈকে কৈ থাকিব লাগে। এতিয়া তেনেকুৱা প্ৰগ্ৰামিলাক ৰাতি ব লাগে। কৰি থাকিব নালাগে হা। ৰাতিপুৱা লৈকে নহয়, দুঘন্টা অ' তেনেকে আমাৰ ইয়াতকে ৰাতি, অঁ, তিনি ঘন্টালৈ নাযায় গে, উম। উম, আমাৰ ইয়াত এতিয়া তাকে ৰাতিপুৱালৈকে।
ৰাতিবালকে কৰি থাকিব লাগে, উম।
শোৱা আকৌ, ধুনীয়াকে কৰি মেলি শুইও থাকিব পাৰে। ইয়াত তোমাৰ আহে হুব কৰিব নোৱাৰে, তাতে এতিয়া ৰুমটো লৈ লৈছে তেনেকৈ শুই কৰি থাকিব পাৰে আৰু। বেয়া নাই, হম।
গুৱাহাটী
উম অঁ। হেৰিয়ত গৈছে কাহিলীপাৰা, এই তোমাৰ জ্যোতি চিত অকমান আগত গৈছে। তেতিয়া মানে টেনশ্যন নাথা কিয়। গৈ আহি পেলাই, গা পা ধুই ফ্ৰেছ হৈ পেলাই শুবও পাৰে। অকমান হ, ঠিকে আছে বাৰ।
সলগনে চে নাই, হয় নাজানো নহয়। টাইমটো টাইমটো গম পোৱা নে? উম, অ', আচ্ছা। উম। উম।